হেল্ল
হেল্ল' অ কোৱা কি খবৰ তোমাৰ
ভাল তোমাৰ কি খবৰ
ভাল কি কৰি আছা তুমি
অ এনেই শুই আছো ইমান গৰম দিছে আজি
অ ঠিকে আমাৰ ইয়াতো আজি বিৰাট গৰম
অ পিছে তোমাৰ গৰমৰ দিন ভাল লাগে না ঠাণ্ডাৰ দিন ভাল লাগে হেল্ল'
অ কোৱাচোন আৰু এবাৰ
গৰমৰ দিন ভাল লাগে না ঠাণ্ডাৰ দিন ভাল লাগে
মোৰ আহ ঠাণ্ডা দিনটোয়ে ভাল লাগে গৰম দিনতকে তোমাৰ
হয় নেকি মোৰো পিছে অ গৰমৰ দিনো ভাল লাগে ঠাণ্ডাৰ দিন বেছি ভাল লাগে
অ তাকে আজিকালি যিহেতু ইমান গৰম পৰে সেইকাৰণে ঠাণ্ডা দিনটো ভাল লাগে
উম ঠিকে কৈছা ইমান গৰম দিছে থাকিবই নোৱাৰা হৈ গৈছে
অ আমাৰ ইয়াতেতো বিৰাটেই গৰম মানে চহৰত যে আৰু বেছিকেই গৰম
অ পিছে গৰমৰ দিনত
তুমি গৰমত কি এ মানে ঠাণ্ডাত তুমি আহ কি খাই ভাল পোৱা
অ ঠাণ্ডা ঠাণ্ডাৰ দিনত অ মই গৰম গৰম চাহ কফি অ এইবিলাকে ভাল পাও খাই তুমি কি কি খাই ভাল পোৱা
মই মই ঠাণ্ডা দিনত অ গৰম গৰম মানে যদি গৰম গৰম বস্তু বিলাক মোৰ খাই বেছি ভাল লাগে যেনেকুৱা চাহ খাই ভাল লাগে আৰু ঠাণ্ডাৰ দিনত মানে চব্জিবিলাকো মানে যেতিয়া আ নিৰামিষ বনাই নহয় সেইবিলাকো খাই ভাল লাগে
অ ঠিকে কৈছা পিছে ঠাণ্ডাৰ দিনৰ যে ৰাতি চব্জি বনাই সেইটো চব্জি ৰাতিপুৱা বেছি টেষ্ট লাগে ঠাণ্ডাৰ দিনত
অ অ আম মোৰো সেনেকুৱা লাগে ঠাণ্ডা দিনৰ কোনবিলাক ফল খাই তুমি ভাল পোৱা
ঠাণ্ডাৰ দিনৰ অ ঠাণ্ডাৰ দিনত চব ফল খাই এ ভাল পাওঁ।
অ,
কমলা কমলাটো বেছি ভাল পাওঁ খাই।
অ, মই এ ময়ো মানে কমলাটো খাই ভাল লাগে ঠাণ্ডা দিনত আকৌ কমলাটো খাবও লাগে। মই কি কৰো জানানে মই যেতিয়া মানে বি কলেজত যাও তেতিয়া মই বেগ টিফিনত কৰি কমলা টো লৈ যাওঁ আৰু লগৰ বিলাক লগত মানে খাওঁ তেতিয়া বিৰাটেই ভাল লাগে।
অ ঠিকে কৈছা পিছে কমলা যে দুপৰীয়া ৰ'দৰ টাইমত বহি খালে বহুত ভাল লাগে।
অ, অ,
গৰমৰ দিনত কি কি খোৱা তুমি?
এই গৰম দিনত একদম অশান্তি মানে একো খাব মন নাযায়। মই আহ উম গৰম দিনত অ মানে ঠাণ্ডা ঠাণ্ডা বস্তু যেনেকুৱা অ মানে আইচ ক্ৰীম আৰু মানে এয়া মানে চৰ্বত খাই থাকো আৰু দৈ মানে ফ্ৰিজত থৈ ঠাণ্ডা ঠাণ্ডা দৈ খালে মানে পেটটো ঠাণ্ডা ঠাণ্ডা লাগে ভাল লাগে তুমি কি খাই ভাল পোৱা?
ঠিকে কৈছা মইয়ো মই নাৰিকলৰ অ পানী আছে যে ডাবৰ পানী টো খাওঁ আৰু এ কল্ড ড্ৰিংকচো খাওঁ নোখোৱা নহয়? ক'বাত ওলাই গ'লে আৰু খাওঁ আৰু কেতিয়াবা?
উম। মই আৰু কলড্ৰিংটো মানে এতিয়া নাখাওৱেই আজিকালি মানে ভিডিঅ' বিলাক চাই থাকো নহয়। বিৰাট মানে কল্ডড্ৰিংকটো মানে হেল্থৰ কাৰণে বহুত বেয়া বুলি শুনিছোঁ। সেইকাৰণে নাখাওঁ।
অ ঠিকে কৈছা কল্ডড্ৰিংকটো বেছি ভাল নহয় নিজৰ শৰীৰৰ কাৰণে
উম পিছে গৰম দিনটো আৰু কিহৰ কাৰণে বেয়া পোৱা।
এইটোয়ে গৰম দিনটো মোক গৰমৰ কাৰণেই বেয়া লাগে বাকী একো আৰু গৰমৰ দিনত বোলে বেয়া বেয়া একবাৰে বেয়া লগা বুলি এনেকুৱা নহয় গৰমৰ দিনৰে যে ফল বিলাক ওলাই সেইবিলাকৰ কাৰণে মই গৰমৰ দিনটো বহুত ভাল লাগে।
তুমি কি ফল ভাই ভাল পোৱা গৰমত?
অহ যেনেকুৱা ক আম, লেচু আকৌ তৰমুজ
অ মোৰো লেচু মোৰ লেচু মানে ফেভৰেট আৰু তৰমুজটো যে তৰমুজতো মই বিৰাতে ভাল পাওঁ আমটোও মই ভাল পাওঁ। কিন্তু লেচু আৰু তৰমুচটো মোৰ একদম ফেভৰেট হয়।
অঁ', ঠিকে কৈছা মই লেচুটো বহুত ভাল পাওঁ।
উম। আৰু তৰমুজৰ যে মোৰ মায়ে নহয় জুচ বনাই তৰমুজৰ। মানে তৰমুজটো ক্ৰাছ কৰি বনাই ইমান টেষ্টি লাগে নহয় আৰু আমৰ যে আ আমৰাজ আৰু মানে আমুল চেক বনাই যে সেইবিলাক খাই বিৰাট ভাল লাগে, তোমাৰ মায়েও বনাই নেকি?
অ মোৰ মাও বনাই, মোৰ মাও বনাই আমৰ চেক বনাই আকৌ তৰমুচৰ জুচ বনাই।
উম আকৌ গৰম দিনত কিন্তু চুটি চুটি কাপোৰ পিন্ধিব পাৰি সেইকাৰণেও ভাল। তুমি পিন্ধা?
অ ঠিকে কৈছা গৰমত যিমান চুটি আৰু যিমান ঢিলা ঢলা কাপোৰ পিন্ধিব সিমান মানে ভাল লাগে। মই পিছে
অ'।
শৰ্ট নাইটী বিলাক পিন্ধি থাকো ঘৰত কটনৰ ঢিলা ঢলা।
অ ময়ো ময়ো মানে কটনৰ কাপোৰ বিলাকে পিন্ধি থাকো। কৰবাত গ'লেও মানে কটনৰ মানে ঢিলা ঢিলা এনে এনেই মই ঢিলা কাপোৰেই পিন্ধো মানে কিন্তু মানে গৰমত ঢিলা আৰু কটন টাইপোৰ কাপোৰ বিলাক পিন্ধিলে বিৰাটেই শান্তি লাগে।
অ ঠিকে কৈছা এ গ ঠাণ্ডাৰ বেছিভাগ মানে তুমি যিকোনো বস্তু খাই শান্তি পাবা, শুই শান্তি পাবা আকৌ তোমাৰ টুপনি মাৰি ভাল লাগে। এইটো চব ফিলে ঠাণ্ডা দিনত সুবিধা আছে। এই গৰমৰ দিনত ইমান গৰম তুমি টোপনি মাৰিও ভাল নালাগিব। ক'ৰবাত গ'লেও অশান্তি লাগিব, কিবা পিন্ধি থাকিলেও অশান্তি লাগে।
উম হয় হয় আ দিয়া মানে আৰু আমাৰ ঘৰত মানে ফেন চলাও আমি মানে এ চি নাই যে। সেইকাৰণে আৰু বিৰাটেই গৰম হৈ থাকে।
ঠিকে কৈছা। আমাৰো এ চি নাই আমাৰো ফেন আছে। ত বহুত গৰম লাগে। কিন্তু জানানে আজিকালি চবৰে ঘৰে ঘৰে ধনী মানুহবিলাকৰ এ চি হো-হোৱাৰ ফলত আমাৰ মানে কাৰেণ্ট বিলাকৰ ভল্টেজ ইমান কম আহে ৰাতি হ'লে ফেন ইমান লাহে লাহে ঘূৰি থাকে বতাহে নালাগে।
অ হয় হয়। আমাৰো মানে অ এনেইতো মানুহ বতো গৰমে আহি থাকে আৰু তাতে আৰু ভল্টেজটো কম। আৰু কেতিয়াবা যেতিয়া মানে কাৰেণ্টটো গুচি যায়, তেতিয়া আৰু ইমান অশান্তি লাগে।
অ ঠিকে কৈছা। পিছে আমাৰ ইনভাৰ্টাৰো নাই ন কাৰেণ্ট গ'লে বাৰু বহুত বেয়া লাগে।
মোৰো মোৰো আমাৰো ইনভাৰ্টাৰ নাই
পিছে গৰমতটো কমাবৰ কাৰণে অলপমান গছ গছনি যদি মানে ৰোৱা হয়। মোৰ মতে গৰমতটো অলপ কমিব, নহয় ন হয় ন নাই?
কি কৈছা?
গৰমতটো মানে গছ গছনি যদি অলপ বেছিকে ৰোৱা হয় গৰমতটো অলপ কমিবই মই ভাবো।
অ', অ', সেইটোতো হয় বাৰু, যেতিয়া আমি গছ গছনিটো ৰু মানে অক্সিজেন মাত্ৰাটো বাঢ়ি যায় তেতিয়া হ'লে ঠাণ্ডা হয়। সেইকাৰণে গৰমটো অলপমান মই ভাল পাওঁ মানে গৰমৰ চিজনত কি হয় জানানে? গৰমৰ চিজনত আমাৰ স্কুল বন্ধ দিয়ে, গৰম বন্ধ দিয়ে, কলেজবিলাক বন্ধ দিয়ে। তেতিয়া মানে গাঁৱত গুচি যাওঁ আৰু বা ক'বাত নতুন, নতুন জাগা যাজত ঠাণ্ডা হৈ থাকে। সেইকাৰণে মোৰ আৰু ভাল লাগে গৰমটোহে এই এইবিলাক ক্ষেত্ৰত মোৰ মানে ভাল লাগে। তুমি যোৱা নাই?
হয়, ঠিকে কৈছা। কিন্তু আকৌ চাবা ঠাণ্ডাৰ দিনতো সেই একে অলপ মানে ঠাণ্ডাৰ দিনতো অলপ বন্ধ পোৱা যায় বছৰৰ শেষত। আৰু নতুন জানুৱাৰীত চাবাচোন অ', চবে পিকনিক খাবলৈ যায় ঠাণ্ডাৰ দিনত। এ সেইবিলাক বহুত ভাল লাগে মোৰ তাতে ম ঠাণ্ডাৰ দিনটো মানে মই বেষ্ট বুলি ভাবোঁ আৰু।
অ', মানে ঠাণ্ডা দিনটো মোৰো সেইকাৰণেই ভাল লাগে। পিকনিক খাব যাওঁ যে ভোজ খাওঁ। আৰু মানে এ মানে ক কলেজ স্কুলবিলাক বন্ধ হৈ যায়। আৰু গাঁৱত গুচি যাওঁ, মই মানে গৰমত টো যাওঁ গৰমত অ', আমাৰ গাঁৱত বহুত নদী আছে নহয়। নদীৰ কাৰণে নদীৰ পাৰত ঠাণ্ডা ঠাণ্ডা হাৱা আহি থাকে। সেইকাৰণে মানে ইমান গৰমটো নালাগে। আকৌ ঠাণ্ডা দিনতো যাওঁ ঠাণ্ডা দিনত কি হয় জানা, ৰাতিপুৱা আমি সোনকালে নহয়। এতিয়া গছৰ পাত আৰু যোনবিলাক কাঠ খৰি আছে নহয়। সেইবিলাক জ্বলাই দিওঁ, জ্বলাই দিলে কি হয় গৰম গৰম লাগি থাকে। মোৰ গাঁৱত আৰু মানে উম, দাদা, বাইদেউহঁতে আছে মামাৰ ল'ৰাহতে আৰু খুৰা ল'ৰা আৰু ছোৱালীক তাহাঁতৰ লগত বহি থাকোঁ, গৰম ঠাণ্ডাত জুইৰ ইমান ভাল লাগে।
অ', ঠিকে কৈছা, ঠাণ্ডাৰ দিনত জুই জুই শুই কেনে বহুত ভাল লাগে ময়ো কৰোঁ ময়ো কৰোঁ, গাঁৱত গ'লে, ঠাণ্ডাৰ দিনত ৰাতিপুৱা টা সময়টো আৰু অ', সন্ধিয়া সময়টো মানে জুইৰ পাৰত বহি কেনে ইমান ভাল লাগে।
অহ।
আৰু সেই জুইৰ বাৰত বহি কেনে তুমি গৰম গৰম পিঠা আৰু চাহ খাবাচোন ঠাণ্ডাৰ মজাটো বেলেগ হৈ যায় আৰু।
অ', মোৰ আইতা আছে নহয় আমি যেতিয়া ঠাণ্ডাত যাওঁ। তেতিয়া পিঠা বনাই এয়া নাৰিকলৰ পিঠা এইবিলাক বনাই আৰু মানে খাব এ টেকেলি পিঠা যে। সেইবিলাক বনাই মানে ইমানেই ভাল লাগে, এটা স্মৃতি সেইটো সেইটো মানে মোৰ আৰু ৰখি থাকোঁ মানে কেতিয়া ঠাণ্ডা আহিব, মই যাম। এইবিলাক খাব পাৰিম, এনেকুৱা এনেকুৱা কৰিম মানে এইবিলাক ভাবি থাকোঁ বিৰাটেই ভাল লাগে ঠাণ্ডা দিনটো।
অ', ঠিকেই কৈছা।
ঠাণ্ডাৰ দিনত দিনবিলাক বহুত ভাল লাগে।
অ', আৰু দিনটো সৰু হয় সৰু হয় নহয় ৰাতিটো ডাঙৰ হৈ থাকে। বেছিকে শুব পাৰি।
হয় ঠিকে কৈছা।
উম
দিয়া তোমাৰ লগত কথা পাতি ভালে লাগিল
উম মোৰো ভাল লাগিছে পুৰণা দিনৰ কথা বিলাক